শুনি পাইছে আপুনি অঁ।
শুনিছো শুনিছোঁ।
অ ঠিকে
নমস্কাৰ, নম নমস্কাৰ জনালো আপোনাক, খবৰ ভাল বৰ্তমান। আপোনাৰ খবৰ!
মোৰো ঠিক আছে ঠিকে আছে। তেনেহ'লে আজি আমি এটা টপিক লৈ কথা পাতিম আৰু ন, আপুনি কি কয়?
উম হ'ব আহ আপুনি এ কোনটো বিষয় লৈ কথা পাতিব এইটো আপুনি চইচ কৰিলেই হ'ল আৰু ন আপুনি চইচ কৰি জনাই দিয়ক মোক।
অঁ এইটো মই ভাবিছোঁ মানে টাউন আৰু ন টাউন আৰু গামি মানে
অ গাওঁ। সেইটো লৈ আজি অলপমান কথা পাতিম আৰু। তো মই এটাক কুৱেশ্যন সুধিম আপোনাকে আপুনি মানে অঁ প্ৰশ্ন সুধিম আপোনাক আপুনি যে গাঁৱত থাকি ভাল পায় না টাউনত থাকি ভাল পায় অলপমান কৈ দিয়ক।
মইতো বৰ্তমান টাউনত থাকি পোৱা নাই। আহ তথাপিও অলপ চলপ এ থাকি আহিছে ন, টাউন বেছি ভাল নালাগে গাঁও বেছি ভাল লাগে।
শুনিছোন আপুনি।
অঁ শুনিছোঁ।
আহ কাৰণ কাৰণটো হ'ল কাৰণটো হ'ল গাঁৱত আমি আ-আ কি কয় এইটো যি বাহেৰা বাতাবৰণ আ-আ, ' নদী, পাৰক কিবা কিবি আছে ন তাতে যাই কিনে মানে টাইম পাচ বা কিবা কৰিবলৈ ভাল হয় আৰু নেচাৰেল নেচাৰেল বতাহ এইগিলা আমি পাই ন গাঁৱত। টাউনতো এইবোৰ বস্তু না পায় ন এইটো কাৰণে মই গাওঁ বেছি ভাল পাওঁ। আৰু আৰু গাঁৱত আ যি কোনো কিবা এটা আ-আহ কৰ্ম চৰ্ম হ'লে গাঁৱৰ মানুহ চবে মানে মিলি জুলি কৰি দিয়ে ন। টাউনত এইগিলা বস্তু বা এইগিলা চিষ্ট টেম নাই না সেইটো কাৰণে মই গাওঁটো বেছি ভাল পাওঁ। আৰু গাঁৱৰ বিষয় গাঁৱৰ বিষয়। হয় আৰু আছে ক'ব লগা বহুত আৰু মেইন কিবা টো হ'ল। মেইন গাঁ গাঁৱৰ যি আকৃতি বা ভাল লগা। বস্তুটো হ'ল কি আমাৰ ইয়াতে পলুচন নাই ন
যি লেতেৰা বা যি টাউনত যিখিনি কাৰখানা আছে এইগিলা আমাৰ গাঁৱতো নাই ন কাৰখানা থাকিলে আমাৰ বাতাবৰণ বেয়া হয় ন আহ আমাৰ গাঁৱত এইবিলাকতো নহয় আৰু অ মেইন ফ্ৰেছ ফ্ৰেছ বতাহ আমি ল'বা পাই আৰু মানে গাঁৱত থাকিলে ফ্ৰেচ অক্সিজেন বা ফ্ৰেছ হাৱা ফ্ৰেছ বতাহ এইগিলা আমি আহ ল'বা পাই সেইটো কাৰণে আহ মই বেছি ভাল পাওঁ গাঁৱক আৰু আপুনি কৈ দিয়ক অলপ
হয়। ভাল লাগিলে আপোনাৰ এনেকুৱা মানে শুনি মোৰো মানে এনে ক'লে টাউন কয় গাওঁতোৱে বেছি ভাল লাগে আৰু এনে কলে এনে তো মই গাঁৱতে থাকোঁ আপুনি যে ক'লে এনেকুৱা মানে ধুনীয়া আমাৰ ফ্ৰেছ বতাহ পায় পোৱা যায় ইয়াতে আৰু মিলি মিলি পেলাই থাকে আৰু ন মানুহ বিলাক এইটো মোৰো ভাল লাগে আৰু এইবিলাক টো টাউনত মান মানে দেখা নাপায় আৰু ইহঁতে নিজে নিজে নিজে মানে কামত কিন্তু আমাৰ গাঁৱত কি হয় হেল্পাৰ হয় আৰু কিছুমানে মানে বিয়াও হয় চবেই মানে আহি পেলাই একেলগে কাম কৰে। একেলগে মানে কি কয় এইটো মিলি জুলি থাক থাকে আৰু হেল্পবিলাকতো কৰে ভাল লাগে আৰু দেখি আৰু আমাৰ নেচাৰটোতো হ'লেই বহুত ধুনীয়া হয় আমাৰ গাঁৱত মানে ঠাণ্ডাও হয়। টাউনতো মানে পলিউচন থাকে। তাতে আৰু গৰমটোও বেছি হয় গৰমটোও বেছি হয় আমাৰ গাঁওঁটোৱে ভাল আৰু সেইকাৰণে ভাল লাগে মোৰো সেইটোৱে আৰু
হয় হয় হয় আৰু আপুনি যে কয় উম আপুনি যে কৈ আছে আহ গাঁৱত ঠাণ্ডা কিবা গৰমতটো বেছি নাই টাউনত বেছি হয় এইটো সঁচা কথা এটাত
হয়।
তাত একেলগত যাইকিনে আমি- যিকোনো মলিও থাকিবা পাৰে ন, কিন্তু টাউনততো এইগিলাক জেগা-
বহুত কিবা কিবি থাকে আমাৰ, উম' ভাল লাগে আৰু।
সেইটো কাৰণে ভাল হয়, আৰু এ টাউন- টাউনৰ কথাটো হৈছে কি টাউনৰ মেইন ভাল কথাটো হৈছে কি? টাউনত এ এ যি লাগে হয় না?
অঁ'
যি লাগে আপোনাক যদি আপোনাৰ যদি কিবা এটা ঘৰৰ মানুহ কিবা এটা অসুখ হৈছে- ইমাৰ্জেঞ্চি মেডিকেলত যাব লগা হ'ল, - তেতিয়াহ'লে টাউনত ভাল আৰু ন ডাইৰেকে- যাব পাৰে মেডিকেলত লৈ, কিন্তু আমাৰ গাঁৱৰ পৰা কিছুমান জাগাত ৰাস্তা চাস্তা- অ' ভাল নহয় ন কিবা এমাৰ্জেঞ্চি হ'লেও কেত- কেতিয়াবা আমাৰ বহুত আহ সমস্যা-
মোৰ সেইটোতো হয় আমাৰ গাঁৱত।
উম' উম' কিন্তু, ৰাস্তা পদূলি যদি ভাল হয়- তেতিয়া আমাৰ গাওঁ ভাল হ'ব চাগে।
ত সেইটো ভাবো মই, মানে আৰ্ণী- তে ভালতে মানে বহুত বেছি- মানে কাৰখানা থাকে তাতে মানুহবিলাক- কাম কৰিয়ে খাব পাৰে আৰু ন, পইচা- পইচাৰ কাৰণে, অঁ' আমাৰ গাঁৱতো এমান সুবিধা নাই ন। আমান কাৰখানাও নাই বা কিবা ইণ্ডাষ্ট্ৰিবিলাকটো আমাৰ গাঁৱত- কম, কিন্তু ভাল কথাটো হ'ল আমাৰ- মানে গাঁৱত থাকি মানে যদি আমি খেতি বাতি কৰোঁ ন ভাল- কে, তেতিয়াহ'লেও কাম চলি যায় আৰু আমাৰ আমিতো- এ অঁ' বেছিকৈ মানে- আ‍ঁ পোৱা যায় আৰু ঘৰতে চব যিবিলাক- খোৱা বস্তুবিলাকতো আমি ঘৰতে বনাই পেলাই খাব পাৰোঁ, শাক বা কিব- বা চব্জি এইটো ঘৰতে পোৱা যায় ফ্ৰেছ ফ্ৰেছ ধুনীয়া- এ এনেকুৱা আৰু, আৰু ক'ব আপুনি-
অঁ' খাৱা খাৱা বস্তু খাৱা বস্তু হ'লেই আমাৰ গাঁৱত ভাল ন। যিকোনো আমি ফল মূল হলেও বা কাচা চব্জি হ'লেও আমি গাঁৱত- ফ্ৰেছ বস্তু মানে আমি চিঙি কিনি খাবাইটো নোৱাৰো ডাইৰেক্ট, কিন- কিন্তু, টাউনততো এইগিলা পোৱা নাযায় ন ডাইৰেক, টাউন- নে তোৰ- অ ধুনিয়াৰ এ নিব চা- চালানী বস্তু যায় বা ঔষধ দিয়া কি দিয়া বস্তু যায় ন, শুনিছে ন?
অঁ' সুনি আছোঁ।
এতিয়া, উম এতিয়া কাৰণটো হৈছে কি আমাৰ নেটৰ- অলপ প্ৰব্লেম হৈ আছে ন, মোৰ তে হৈছে না, আপোনাৰটোৱে হৈছে- টো মই বেছি গম পোৱা নাই, তথাপিও মই ভাবো এইটো যাতে আমাৰ অ এনেই নাযায়।
অঁ'
এইটো কথা পাতা এনেই নাযায়, মই ভাবো। আহ এতিয়া আপুনি যদি আহ। যদি সংসাৰ হ'ব লগা হয় আপুনি এ। অ গাঁৱত হ'ব নে টাউনত হ'ব।
মাৰি পিছত লগি থাক তাত। কৈছ কৈছে আৰু ন আপুনি যিহেতু মই ক'লোঁ আৰু ন। গাঁওটোৱে ভাল লাগে ইয়াতে মানে যি মানে। পৰিৱেশ হয় আৰু ন পৰিৱেশ যেনেকুৱা নেচাৰটো ভাল। হয় মানুহ বিলাক মিলি জুলি থাকে। ইয়াতে আৰু পলিউচন নাই আৰু ন মই এনেকুৱা জেগাত থাকিবা মানে মন যায় আৰু। পিছতলৈকে মই ভাবোঁ যে গাঁও এনেকা মানে গাঁৱতে থাকো। ক আৰু ন ধুনীয়া ঘৰ বনাই লয় বা এনে। কা মানে ধুনীয়াকৈ থাকোঁ মানে টাউনটো ভাল নালাগে। যদি ক'ব যায় আমাৰ টাউনবিলাকতো ভাল নহয় ন মেনেজমেণ্টবিলাক। টো গুৱাহাটীতটো চালে আপুনি ইমান মানে। ভাল নহয় গৰম আৰু। এ গন্ধাই আৰু ন।
গন্ধাই অ আৰু কি হয় এইটো। অ অকমান বৰষুণ আহিলে পানী হৈ যায় ন।
অঁ সেইটো বহুত প্ৰব্লেম আৰু। গাঁৱটোৱে ভাল থাকিব পাৰিলেই আৰু আমাৰ সেইটোৱে ভাল লাগো মই।
কথাটো হৈছে কি জানা গাঁৱত মানে চবে মিলি জুলি থাকে ন। থাকিলেও কিছুমান অ অধিক। কিছুমান তিৰি আছে মানে ইয়াৰ কথাটো ইয়াৰ লগাই দিয়ে ইয়াৰ কথাটো ইয়াৰ লগাই দিয়ে এইগিলা খান বয়া আৰু ন। এইগিলা খানতে মানে ঘৰত কাইজা পেচাল কিবা কিবি হয় ন। আহ মানে টাউ অ টাউনত কিন্তু এইগিলা নাই টাউনত নিজা নিজা। চেপাৰেট চেপাৰেট আহ তোৰ মতে তই খাই থাক। মোৰ মতে মই খাই থাকিম এনেকুৱা চিষ্টেম কিন্তু। গাঁৱত চিষ্টেমটো কিছুমান কিছুমান এনেকুৱা মানুহ আছে মানে। ইয়াৰ কথাটো ইয়াক লগাই দেই ইয়াৰ কথাটো ইয়াক লগাই দেই সিটো কাৰণে মানে। কিছুমান সময়ত কাইজা নালাগবা লগা হয় আৰু কাইজা হৈ যায়। এইটোয়ে হয় তথাপিও। আ পলুচন বা আমাৰ বাতাবৰণ আপা। বাতাবৰণ দিলা চাবাগিলি আমি গাঁৱতে। থাকিব লাগে আৰু যদি আ ফ্ৰেচ বস্তু আমি খাবা লাগে। এ ফ্ৰেচ বস্তুটো আমাৰ গাঁৱতে বনোৱা যায় ন। খেতি বাতি কৰি খিনিও ল উম এইগিলা চালি ভাল কিন্তু। টাউনৰ মানুহকেইটা আহি কিনে গাঁৱত ভাল নাপায় কিয়নো ইয়াতে। সহ্য কৰিবা নৰে ন কিছুমান কথা কেইটা উম কিছুমান কথা। কথা গাঁৱৰ গাঁৱৰ কথাকিলা কিছুমানৰ আহ বেলেগ বেলেগ। থাকে ন কোনবা কিবা ক'ব। কোনোবা কাক বা লগাই দিব এইবিলাক মানে। টাউনৰ মানুহ বা। আহ গাঁৱত নাটকা মানুহ এইগিলা। বুজি নাপায় আৰু না এইবিলাক কথা সেইটো কাৰণে। উম কিছুমান মানুহে প্ৰব্লেম পায় আৰু কিছুমান জাগাত লাগা‌ বস্তু। বস্তু গিলা নাপাই আৰু ন।
নাপায়।
গাঁও গাঁও হলেও কিছুমান জাগাত একো নাই একো নাই কিছুমান গাঁৱত। আজিলৈকে মানে কাৰেণ্ট কাৰেণ্ট নাপায় কিছুমান মানুহ।
অঁ হয় কিছুমান গাঁও আছে। কাৰেণ্টে যা যাই পোৱা নাই আৰু কাৰেণ্ট যা কাৰেণ্ট ইহঁতৰ নাই।
অ নাই কাৰেণ্টটো কাৰেণ্ট আৰু অ নেটৱৰ্কৰ কথাটোও আৰু বাদ দিয়া এ নেটৱৰ্ক কিছুমান জাগাত একদম নাপায়ে
নাপায়।
সেইকাৰণে প্ৰব্লেম হয় কেতিয়াবা ইমাৰজেঞ্চি হ'লে ফোন চোন কৰবা। পৰে ন ত সেইটো কাৰণে মানে আহ গাঁৱতো কিছুমান অসুবিধা আছে আৰু চাবগেলি
আপোনাৰ মতে কি
এইটোতো হয় এইবিলাক
কৈ দিবা অলপ। হ'ব আমাৰ হেল্ল হয় হেল্ল আমাৰ টাইম হৈছে দিয়ক ন অ পিছত অ উম পিছত ভালকে কথা পাতিম আশা কৰিলো।
আশা কৰিলো মই
উম দে ৰাখিলো ন।
অ দে